হয়, চ' কোৱা।
অ', কি কৰি আছা?
আছো ৰ'বা এইয়া আজি মানে আমাৰ মানে ইচাম গৰম গ্ৰীষ্ম বন্ধ খতম হৈছে চেছ হ'ল ন। সেইকাৰণে এতিয়া মানে আজি যাম আৰু তাৰে কাৰণে গা পা ধুই আহিলো। অ', এতিয়া মানে আচতেকে লাহেকে মানে অকনমান এ মানে কাপোৰ পিন্ধিম আৰু তেনেকুৱা। তোমাৰ কোৱা তুমি কি কৰি আছা?
এতিয়া তোমাৰ খালো আৰু ভাত চাত খালো।
হয়, হয় ঠিকে আছে কিহেদি খালা ভাত?
ভাত দালি আলু ভাজা। এই এ আৰু এনে আৰু এইকেইটাই খালোঁ আৰু।
অ', ঠিকে আছে, ঠিকে আছে, বাকী এতিয়া কৰ'বাত যাবা নেকি?
নাই, এতিয়াতো অলপ চুলি কাটিব যাওঁ অলপ।
অ', চুলি কাটিবা?
উম, বহুত ডাঙৰ হৈ গৈছে।
অ', তুমি কোনদিনা গৈ আছা হোষ্টেল মানে কলেজ? আচ্ছা, কালি গৈ আছা নেকি?
উম, হুম।
ঠিকে আছে, ঠিকে আছে। বাকী মই এটা কথা শুনিছিলোঁ তোমাৰ বোলে দুদিনমান আগতে। কিবা এটা মানে দুৰ্ঘটনা ঘটিছিল।
অ', হয়, হয় ঘটিছিল ৰবা।
অ'।
মানে এ, মানে অলপমান তোমাৰ গাড়ীৰ পৰাই মানে অলপ দুৰ্ঘটনাটো ঘটিল।
অ'।
মানে ৰাস্তাতে মানে পৰি গৈছিলোঁ অলপ বেয়াকে।
হয়, হয় কিবা, কিবা ডাঙৰকে মানে এ, কিবা নহ'বলগীয়া ডাঙৰ কে হৈছিল নেকি তোমাৰ?
নাই, নাই, নাই, বেছি। নে বেছি ডাঙৰকে হোৱা নাই, কিন্তু হৈছে আৰু মানে ভৰিটো তোমাৰ অলপমান। দুখ পাইছোঁ।
হয়, হয়, হয়।
আৰু হাতটো অকমান দুখ পাইছোঁ আৰু সেইতোমাৰ প্লাষ্টাৰ লাগা আছে এতিয়া হাতত।
অ', আচ্ছা, উম, মানে ভালকে ভাল পোৱা নাই আৰু তুমি।
নাই ভালকে ভাল পোৱা নাই, এতিয়া মানে বৰ্তমান আছোঁ এতিয়া ঘৰতে। তোমাৰ বিশ্ৰাম কৰি আছোঁ।
ঠিকে আছে, ঠিকে আছে একো নাই দিয়া। একো নাই দিয়া অলপ সবল হওঁতে অকনমান টাইম লাগিব। অকনমান সময় লাগিব অ', কিন্তু অকনমান তুমি এ, ভালকে থাকিবা আৰু গম পাইছা, নিজৰ নিজৰ শৰীৰটো যত্ন ল'বা অকনমান। অ', ভাল হ'ব দিয়া ভাল হ'ব একো নাই। বাকী মোৰো তেনেকুৱাকে হৈছিল বাৰু এটা। মোৰ অকনমান দিন হল, অ', অলপ দিন হ'ল মোৰ। মোৰ দিন হ'ল, অ', মোৰ অ', কমেও এবছৰ মানেই হ'ব চাগে।
হয় নেকি?
উম, মোৰ ডাঙৰকে হৈছিল মানে অলপ।
কি হ'ল মানে কেনেকুৱা কি হ'ল?
সেইয়া অকনমান দিনকাল বোৰ বেয়া চলি থাকিলে আৰু কি কবা আৰু ন? হৈ যায় হৈ যায়। কেতিয়াবা মানে এইবিলাক নভবা আৰু কোনেও কৰো বুলিতো নকৰে ন? দুৰ্ঘটনা এটা হ'লে মানে হৈ যায় আৰু পুতুককে হৈ যায় অকস্ম-আকস্মিক ভাৱে হৈ যায় মানে।
উম, হুম, বুজিছোঁ।
মোৰ তোমাৰ সেয়া, আ তোমাৰ স্কুটাৰতে হৈছিল।
অ, হয় নেকি?
উ, সেইটো। মানে এয়া তোমাৰ কি হৈছিল, ঘৰৰ পৰা মই মন্দিৰলৈ গৈ আছিলোঁ।
উম হুম।
তাৰপিছত, যাওঁতে ভালকেই গ'লো। আহ তাৰপিছত তাৰ পৰা যেতিয়া মই উভতি আহি আছো, উভতি আহোঁতে মানে এইয়াৰ তোমাৰ স্পীড ব্ৰেকাৰ বোলাক যে থাকে।
অ, অ। গম পাইছোঁ। গম পাইছোঁ।
অ, মানে তীব্ৰ বেগী গাড়ী এখনক ৰখাবৰ কাৰণে যে ৰাস্তাৰ মাজত দিয়া থা কে ন', এই সেইয়া, এই তাৰ এ তাৰ আগেৰে মানে আহ ছাগলী এটা মানে পাৰ হৈ গ'ল।
আটচা।
অ, মোৰো, মোৰো অলপমান গাড়ীখন মানে অলপ তীব্ৰ বেগত আছিল আৰু।
হম, হু হু।
থাকিলে মানে স্পীড ব্ৰেকাৰৰ ওপৰৰেদে মোৰ অকনমান তোমাৰ ব্ৰেকটো মাৰা গ'ল। মাৰা গ'লে, উম মাৰা গ'লে আকৌ তাৰ পিছত চুচৰি গলিও আৰু তেনেকে ছাগলীতটোও ব চাব যাওঁতে মানে তেনেকুৱাকে এক্সিডেন্টটো হ'ল।
অ', বেছিকে কিবা হোৱা নাইতো?
নাই, বেছিকে মানে তোমাৰ মোৰ ডাঙৰকেই হৈছিল।
অ', হয় নেকি?
অ'। মানে মোৰ, মোৰহে মোৰ আৰু মোৰ লগৰ জন মানে মোৰ পিছফালে লগৰ এটা আছিল আৰু।
অ, অ।
অ, বাকী দুটাই বাৰু আমি হেলমেট পিন্ধি আছিলোঁ। সেইকাৰণে অলপ, সেইকাৰণে অলপমান আমাৰ মানে আ, অলপমান ভাল হ'ল আৰু অলপমান বাচিলো বহুত খিনি বিপদৰ পৰাই। নহ'লে সিদিনা কথা অলপ বেয়ায়ে আছিল।
অ'।
সেইটোএ।
আৰে মোৰো জানা তুমি, আ এইটোতো তোমাৰ এইটো সৰুকে এক্সিডেন্ট হৈছিল। একবাৰ তোমাৰ সেই যোৱা বছৰ তোমাৰ দুূৰ্গা পূজাত হৈছিল। গম পাইছা।
অ, অ। হয়।
তে আৰু বাচিলো মানে তোমাৰ হেলমেট পিন্ধা আছিলো মই, গম পাইছা।
হয়, হয়। হয়, হয়।
অ', মানে কি হ'ল জানা? আমি ৰাতিকে মানে ফুৰি আছো আৰু পুৰা দুূৰ্গা পূজাত
অ, বাহিৰ বাহিৰত ওলাইছা আৰু ঘূৰি আছা। পূজা চাবলৈ বাহিৰত ওলাইছা।
অ, হয়। হয়। হয়। তে মানে কি হ'ল আমি গ তে ৰাতি ফুলিলো আৰু ঠিক আছে। যে পুৰা পোছত মানে ৰাতিপুৱা তোমাৰ তিনটা মান বাজি আছিল আৰু। এ মানে আমি ক'লো লগৰে ক'লে আৰু মোক কি মই তোমাৰ বাইকটো চলাম, তুমি মোৰ বাইকটো চলা। মানে আমি বাইকটো আৰু তোমাৰ বদলাই ল'লো, ঠিক আছে।
অ'।
এ, মই অ সলনি কৰি লৈছো আৰু। তাৰপিছত মই তাৰ বাইকটো অ, মই তাৰ বাইকতটো ল'লো তাকো সি মানে নতুন বাইক কিনিছিলে ঠিক আছে এসপ্তাহ মানে হ'ল তাৰ
হয় হয় হয়
একদম নতুন বাইক লৈছিল মই তাত চলালো সি মানে একদম আৰু তোমাৰ জানাই আৰু লগৰ কেইটাত লগ থাকিলে আৰু অলপমান স্পীডত যায় আৰু হয়েই নে নহয়
সেইটো আৰু চেঙেলীয়া তেজ ন চেঙেলীয়া তেজৰ এটা মানে মনতটো এটা উত্ত্ৰাৱল হৈ থাকে
অ হৈ থাকে তে মইো মানে অকমান জোৰত দিলো আৰু তোমাৰ মানে এটা ম ডাঙৰ তোমাৰ সেই আছিল তোমাৰ টাৰ্ণিং বুলি কয় এটা গম পাইছা তাতে আৰু মই মানে বাইক টো হালাই কিনে মানে গুচি গলো আৰু তোমাৰ সেই আগৰ তোমাৰ যোনটো হেণ্ডেল টো আছে পুৰা কপ কঁপি গৈছে আৰু তাতে মানে পিছল খাই পঢ়ি গ'লো আৰু গম পাইছা মোৰ মাথাত তটো আৰু মোৰ মাথাটো এটা ডাঙৰ পলত মানে লাগি গৈছিল কিন্তু মই বাচিলো তোমাৰ যে মই হেলমেটটো পিন্ধা আছিলো গম পাইছা হেলমেটটো তোমাৰ সেই থেপচা হৈ গৈছিল জানা
অ হয় হয় হয় হয় সয়া সেইটোয়ে আৰু এইটো নহ'ব লগা মানে হ'ব লগা থাকিলে আৰু
এ হ'বন্তখ হব নোৱাৰে কিন্তু সেইদিনা মানে ভগৱানৰ কৃপা আছিল যে মই বাচি গলো মই হেলমেট পিন্ধা আছিলো মোৰ পিছৰ যোনো জানা মানুহ ল'ৰা যোনটো আছিল সি হেলমেট পিন্ধা নাছিল কিন্তু তাৰো মানে হৈছে অলপ আঙুলি চাঙলুলি অলপমান ভাঙিলে কিন্তু বেছিকে দুখ পোৱা নাই আৰু আহ সেই দলং খতে হৈছিলে আমাৰ জানা এটা দলং খনত হৈছিল তাতেে পলতে মানে লাগিব লাগিব
অ জেগা জেগাডোখৰ কোনখিনি আছিল
এ তোমাৰ সেই আমাৰ সেইফালে কয় নতুন ব্ৰিজটো পৰিছে ভৰলি বুলি কয় ভৰলো অ এই কামাখ্যা মন্দিৰ যোনটো ৰাস্তা দি যায়
অ উৰণ অ উৰণ সেতুখন যে ওলাইছে ন ন নতুনকে অ তাত হৈছে গম পাইছো াইছো গম পাইছো গম পাইছো বাকী এতিয়া তুমি সুস্থ অসুস্থছ নে নাই অক অলপ অলপমান হলেও
নাই নাই হৈছো হৈছো দিয়া অলপমান হৈছো আৰু বেছিকে মানে হ'ম আৰু লাহে লাহে আৰু ঠিক হৈ যাাম আৰুটো
ঠিক আছে অকনমান ভালকে চলিবা
উম হুম সেইটোয়ে ভালকে চলি আছো দিয়া এতিয়া বাৰু
অলপ চাই চিতি চলিবা তেতিয়া হ'লে মানে অলপ বিপদবোৰৰ পৰা অলপ ভালকে চাই চিতি চলিলে মানে অলপ ভাল হয় আৰু
ভাল হয়
বুজিছা নাই সেইটোয়ে উম উম তুমি অলপ অ নিজে অলপ আহ নিজৰ মানে তুমি চাব লাগিব আৰু
উম সেইটোয়ে চাইে আছো দিয়া মানে সেইদিনা আৰু কিবা অ হৈ গ'ল আৰু ঘপক কে কি কৰিবা আৰু
বাকী একোলেন গৈছিলা বোলে দুদিনমান আগতে
অ একোলেনো গৈছিলো ৰবা মই এ ভালে লাগিলে দিয়া
অ কি নতুন নতুনকে কিবা আনিছে নে
অ আছে আছে নতুনকে আছে আৰু ত তোমাৰ ইংৰাজীত তোমাৰ সেই ৰিভাৰ ৰেপিড বুলি কয় এটা অ তাত মানে আছে মানে বহুত ভাল এইটো তুমি গম পাইছা
অ গম পাইছো গম পাইছো বুজিছো আৰু বাকী কোন কোন গৈছিলা
মই মানে চাৰিজন লগৰ আছিলো চাৰিটা লগৰে মানে আমি মিলি একদম গেলোঁ আৰু
অ গৈছিলা মানে
গৈছো
অ অল আনন্দ কৰিলো আৰু গোটেই কেইজনে লগ লাগে
কৰিলো তোমাকে মাতিব পাহৰি গলো মই ৰবা
এই মাতিব লাগে মোক মনত পেলাব লাগে এ সেইটোয়ে কথা ন মোৰ সময়ো সুবিধা মিলান ন ছিল চাগে সময়
সেইটোয়ে সেইটোয়ে মানে মোৰো আৰু তোমাৰ মোৰ মানে ঘবককে মানে হৈ গল গম পাইছা
অ বুজি পাইছ বুজি পছ
আৰু তোমাৰ ক ৰাতিকে ফোন আহিল কৈছে আৰু মানে ৰাতিপুৱা ওলাব লাগে আৰু মইো টাইমে নাপালো তোমাক ক'ব কাৰণে
উম উম হয় হয় আকস্মিক তোমালোকে মানে আকস্মিক ভাৱে মানে তোমালোকে গু চি গ'লা আৰু
অ সেইটোয়ে অক সেইটোয়ে মানে টাইম নাপাও ন মানে আৰু বেলেগ দিনা হল মানে চবৰে কাম থাকে তুমি জানাই আৰু অ সময়তটো মিলাব নোৱাৰি আৰু
আজি আ আজিকালি মানে তোমাৰ কি হৈছে সকলোবোৰ মানুহে মানে ব্যস্ততাৰ মাজতে চলি থাকে ন
তাকে তাকে
সেইটোয়ে মানে সময়তটো মানে তোমাৰ মিলাব নোৱাৰো
মিলাব নোৱাৰে
তুমি কিবা এটা কাম তুমি কব কৰিম বুলি ভাবি থাকিলেও মানে সময়ৰ প্ৰয়োজন সময়ৰ অভাৱত মানে তুমি সেই কামটো মানে কৰিব নোৱাৰা তেনেকে ৰৈ যায় আৰু
উম হয় হয় কি কৰিবা আৰু
অ বাকী এতিয়া কি চুলি চুলি আৰু দ়ি কাটিব যাবা
অ এতিয়া চলি আৰু দাঢ়ি বৰ্তমান কাটিলও ধুনীয়াকে কাৰণ কালি কলে যাই আছো মই অলপমান ভাল বনি কেনে যে অ তুমি কাটিলা নেকি
অ মই যোৱাকালিতে কাটি আহিছো অ আবেলি গৈছিলো মই যোৱাকালি কাটিব
আচ্ছা আচ্ছা
যাই কিনে ময় কাটি আহিলো অকনমান অ কলে মানে কলেজলৈ যাই আছোতো অকনমান আৰু অলপ
মানে ভাল হৈ যাব লাগে আৰু সেইটো নহয়
অ অক অকনমান ভাল হৈ পিি যাওঁ আৰু
অ তাকে তাকে
উম ঠিকে আছে বাকী গৰম কেনেকুৱা
গৰমতটো আজি বৰ্তমান তোমাৰ গৰম কমকে দিছে দুৱ কালে অ' ক যোৱাকালিৰ নিচিনা নাই আৰু একদম বহুত ভিৰ একদম যি গৰম দিছিল তোমাৰ।
যোৱা কালিতকে মানে অকনমান গৰমটো আজি
আজি কম, আজি কম, আজি কম, গৰমটো, গম পাইছা? তোমাৰ ফালে কেনেকুৱা, তোমাৰ ফালেও কমে নেকি?
এই কমেই দিছে আজি-আজি মানে অকনমান যোৱাকালিতকে কম দিছে আৰু। পৰ-পৰহি আৰু যোৱাকালি মানে যিটো গৰম দিছিল সেইটো মানে তোমাৰ মানে সেইটো সহ্য কৰিব নোৱাৰা
অ', তাকে-তাকে বাকী তুমি সেই কি বাছটো কেতিয়া আছে তোমাৰ?
বাছ মোৰ দুটা বজাৰ পৰা আছে ৰ'বা দুটামান বজাত বাছ খন মানে মোৰ জাগা আহি পাব। মই তেতিয়া উঠি যাম আৰু বাছখনত।
আটচ্ছা।
উম।
ভালে আছা দিয়া মানে চবে মানে যাই আছে আৰু লগৰ কেইটাৰ লগত নে কি?
চবৰ মানে আছে আৰু দুই তিনিজন মান লগৰ আছে সিহঁতৰ লগত যাম। অ' একেলগে বাছখন বুক কৰিছো যোৱাকালি। অ' বুক কৰিছো মানে আৰু টিকেটটো কাটি লৈছো আৰু আমাৰ। সেইটোৱে সেইটোৱে।
এয়া ঠিকে আছে দেহ।
দিয়া পিছে, দিয়া পিছে, দিয়া পিছে। ভাল লাগিল কথা পাতি, কথা পাতি ভাল লাগিল।